হেল্ল'?
হেল্ল'? হেল্ল' হেল্ল' অ, ইয়েচ। ইয়েচ। য়েছ আই এম গেটিং ইয়ৰ ভইচ মই গৈছিলোঁ টু থাউজেণ্ড ফিফটিনত।
অ, শ্বিলঙলৈ গৈছা তুমি।
অ, মই টু থাউজেণ্ড ফিফটিনত গৈছিলোঁ।
হেল্ল,
মই টু থাউজেণ্ড ফিফটিনত, নাই মই পাহৰিছোঁ।
শ্বিলঙৰ পুঁজি চজাৰখন কিন্তু বহুত চাবলগীয়া ঠাই দেই, বজাৰ হিচাপত।
উম, হয়, কোৱাচোন বাৰু মই পাহৰিছোঁ।
তাত চাবলগীয়া বহুত জেগা আছে। প্ৰথমতে শ্বিলং পেক চাব পৰা। তাৰপিছত চেৰাপুঞ্জি যাব পৰা। চেৰামঞ্জীিত গ'লেও তাত থাকিব স সুবিধা আছে, ৰৰুমত। থাকিব পাৰঁ থাকি পেলাই চেৰাপুঞ্জীো বহুত জেগাত চাবলগীয়া জেগা আছে। ৱাটাৰ চছেভে চিষ্টাৰ ৱাটাৰফল। তেনেকৈ পেলাই তোমাৰ ওচৰেষ্টটা ৱাটাৰফলৰ ওচৰতে তেনেকৈ ৰুম আছে ৰুমত থাকি পেলাই। এই সুবিধা আছে ৰাতি থাকিব পৰা খোৱা বোৱা ব্যৱস্থাত আছে। যোৱা সুবিধাও ভাল প
তাকে।
ইয়াৰ পৰা প্ৰথম যদি তুমি গুৱাহাটীৰ পৰা যোৱা গুৱাহাটীৰ পৰা শ্বিলঙলৈ গাড়ী যায়, শ্বিলঙৰ পৰা তুমি আকৌ চেৰাপুঞ্জীৰ বাবে তুমি গাড়ী ল'ব পাৰা, ভাড়া কৰিব পাৰা। শ্বিলঙত যিখন হোটেলত থাকা তাৰ হোটেলৰ পৰা তোমালোকে বুকিং কৰি ল'ব পাৰা।
সেইটোৱেই। তোমালোকৰ জাৰ্ণিটো কোৱাচোন কেনেকৈ গৈছিলা কি কৰিছিলা, ক'ৰ পৰা।
হেল্ল,
তোমালোকৰ যিটো জাৰ্ণি আছিলে ফাৰ্ষ্ট কেনেক
অসুবিধা নাই। কিন্তু সেয়াই আৰু নিৰামিষ খাব পাৰিলে ভাল। জাৰ্ণি কৰিলে নিৰামিষ খালেই ভাল ন, পেটৰ অসুবিধা নহয়।
হ, হ যিটো হাই এলিভেশ্যনৰ ঠাই হয়।
তাত এতিয়া প যদি তুমি যোৱা প্ৰথম দিনাখন গ'লা শ্বিলং, শ্বিলঙত গৈ থাকিলা। থাকি পেলাই তাৰ ওচৰতে। এনেকে আছে সেইবোৰ চাব পাৰা। চাই পুলিচ বজাৰ চাব পাৰা, চাই পেলাই পিছদিনাখন ৰাতিপুৱা তুমি আকৌ, চেৰাপুঞ্জীলৈ গাড়ী লৈ গুচি গ'লা। চেৰাপুঞ্জীত চাই কৰি আহি। তুমি ৰিটাৰ্ণ হ'ব পাৰা, ইচ্ছা কৰিলে। আহি পেলাই আকৌ, শ্বিলঙত থাকিব পাৰা। নহ'লে, কেতিয়াবা ইচ্ছা কৰিলে তুমি চেডাইৰেক্ট যাব পাৰা গৈ পেলাই চেৰাপুঞ্জীটো একৰাতি থাকিব পাৰা, থাকি পেলাই তাৰ ওচৰে-পাজৰে বহুতখিনি চাবলগীয়া জেগা আছে। কেড আছে, ৱাটাৰফল সৰু কেভ এটা আছে। গোটেইখিনি চাই কৰি পেলাই এটা দিন থাকি, আকৌ তুমি আকৌ পিছদিনা ৰিটাৰ্ণ হ'ব পাৰা। আহিলেও আহ, তুমি নিজৰ গাড়ী লৈ যাব পাৰা নহ'লে বাইকোলৈ যাব পাৰা। বা তুমি ট্ৰেন্সপৰ্ট পেলাই তুমি যাব পৰা বহুতখিনি সুবিধা আছে তাত আৰু।
উম,
পাহাৰত গ'লে আকৌ মেগী খাইহে বেছি ভাল লাগে, দেই।
আচ্ছা।
উম, পাহাৰৰ মেগী বৰ ধুনীয়া টেষ্টত বনায়। যিবিলাক পাহাৰীয়া মানুহ থাকে, পাহাৰীয়া মানুহবিলাকে বৰ ধুনীয়াকে বনায়।
উম, শুনিছানে বাৰু মাতটো? হেল্ল'? হেল্ল'? হেল্ল'?
ভাত খোৱাতকে তাত মেগী খোৱাহে বেছি ভাল লাগে, মই যিমান বাৰ গৈছোঁ তোমাৰ তাত মেক্সিমাম মই মেগীহে খাওঁ আৰু ভাত খোৱাতকে। ইমান ভাল লাগে বনাই দিয়ে তেওঁলোকে।